অ' এতিয়া ৰাতি আহাৰটো খাই
অ' আহা আহাক কিহে গ্ৰহণ কৰিলে।
আহাৰ মটৰ মাহৰ ঘুগুনি তাৰপা ভাত কেৰেলা ভাজি, কুন্দুলি ভাজি, বেঙেনা ভাজি। খাৰলি সেয়া আপোনালোকে খালেনে
ভাত এই খাই যা উঠিছো আহিছো
অ' অ' অ' কাম আছে
অ' কাম আছিল অকমানমান তাৰ পৰা আহি মেলি পায় গা পা ধুই আহাৰ গ্ৰহণ কৰি শৰন কক্ষলৈ আহিছো আৰু
আহ ল'ৰা খোলে অ' শুইছে। টোপনি কৰিছে আৰু বতৰটো ভালেই বাৰু এতিয়া দিনত অলপ বৰষুণে দিলে। এয়ে ভাল অ' কঠাল নিলেহি মানুহ দুজন মান আহিছিলা। এশটা নিলে এশ তিনিটা।
অ' দুটাকা অকমান পোৱা হ'ল চাগে।
উম। কেটকা মান দি হেৰি বুলি বান্দৰ ধঢে যে লৈ গ'ল এটা খাব বেচিব অক ম খাবলে এটা লৈ গৈছে ফটা এটা দুই এটা দি দিব লাগছিল সৰু সৰু আছিলে। এটা দুটা আকৌ লগ ছে বুটলি তলত থকাবোৰ উম, তাকে
কাইল আহিছিলিলে চাগে।
টম টম বেটৰী ৰিক্সা আনে আ এতিয়া অন্ধা মুন্ধা হ'ল আনি পেলাই লৈ গৈছেহি। অ' আজি আমাৰ ঘৰ পৰা নিছে অকল অহা বছৰলৈ আহিবলৈ কছোং বোলো অহা বছৰলৈ আহি কৈছে আহিম আহিম।
হয়, হয়।
সেইখিনি পৰিণত হ'লেও হ'লেও আহিম বুলি কৈছে।
বেছি নাই চাগে আৰু আছিলেনো মই এনে চাইছিলো আৰু
বেছি নাই কম আস
কেতিয়াবা লাইনত আহিলে লৈ যাব নহলে দুই এক ঘৰত খাবলৈও লাগে নহয়।
এইফালে মাছ চাছ ওলাইছে নে লাঙি চাঙি পাতিছে।
লাঙি এইকেইদিন নাই পতা এইকেইদিন মানে পতা হোৱা নাই পানীও কম বৰষুণ দৃশ যে পানীতটো কম আমাৰ এইবাৰ খেতি কৰা মানুহো বিচাৰি পোৱা নাই।
অঁ বাৰু ঘৰতে কৰিম বুলি লোই হ'ল
ঘত কৰিবলৈ মানে এতিয়া, ঘৰতো সিদ্ধান্ত হোৱা নাই!
উম, তাকে এতিয়াতো বিদ্যালয়ৰ বন্ধ থাকিব, গৰম বন্ধ আহ বন্ধত কবালৈ যাব।
উম, কালি পৰা কৰিব লাগিব অকনমান ফোৱা চোৱা কৰিব লাগিব। তেনেকুৱাতে যেতিয়া আকৌ খেতিতটো হৈ যায়।
উম।
ঘৰৰভক কঠীয়াও জোখৰ হোৱা নাই।
উম, তাকে হ'লেও যাব গৰমত যাব লাগে বিদ্যালয় বন্ধ থাকে। গ্ৰীষ্ম বন্ধ্ৰ যাম বুলি ভাবিছো ক অসুবিধা আমাৰ ইয়াৰ পৰা যাব আমি এবাৰ হেৰি হলে অগ্ন নাম মন্দিৰ যাব এনেকে ওলাইছে গাঁওৰ ৰাইজ বাছ যাব। তাকে ভাবিছোঁ যাম বুলি। গৈছো হলেও যাম আও মন্দিৰ নহয় জানো যাব লাগে ভাল লাগে জেগাত টো ভাল লাগে সেইকাৰণে সেয়া আপোনালোকো যাব আপোনালোকো যাব ফুৰি মেলি আহিব অ অ ফুলিলে মেলিলে ভাল উম যাব লাগে গলে মেলিলে ভাল মন বোৰ ভাল লাগে
উম
ওলাই মেলি গ'লে
আহ উম
ইফালে আজিকালি বৰদোৱা চৰদোৱো বো বৰ ধুনীয়া কৰিলে নহয় সেইবোৰ যাব লাগে আমি সেই বগা চিগা হৈ থাকোতে যোৱা আও আৰতে যোৱা নাই
এতিয়া যোৱা নাই এতিয়া সেইদিনা মাহঁতে গৈছিলে তেতিয়া মাহ উৎসৱ কমিটিৰ ফালৰ পৰা গৈছিলে উম
এতিয়া ধেৰ মানুহ গৈছিলে পচশনমান গাড়ী গেৰাইছ অহ গৈছিলে অ তাকেতো এনেকে ফুৰিলে ভাল যাব লাগে খোৱা ফোৱা কৰিব লাগে খালে অ ভাত খালে আজি খুজিছোঁ তাৰ পৰা দিলোঁ খালে
উম, দিনত কি খাইছিলি?
দিনৰ ৰুটি খালে। ৰুটি বনাই দিলোঁ ৰুটি খালে, আকৌ এইবোৰ কিবা কিবি খাই আছে। নাই আজি দিয়া নাই হেৰি খালে, আছিলে বস্তু দিয়া নাই ৰুটি বনাই দিলোঁ। টি খালে, ৰুটি খাই ভাল পায়, উম, তা আকৌ মানুহ এই আমাৰ ভাড়াৰ ঘৰ আছে যে। মানুহজনীয়ে লেটেকু দিছিলে খোৱা নাই বাৰু থৈ দিয়া আছে কাইলৈ খাব লাগিব। লেটেকু উম, নাই দিয়া আছে থৈ দিয়াহে আছে, আম আছে। কাইলে খাব লাগিব সেইবোৰ, ফল অহা বস্তু এতিয়া বতৰ হল। আম অথনি, যাৰাবাৰীৰ পৰা দিছিলে।
অ', ভাল দিছিলে বুলি কোৱা শুনিছোঁ।
এ আনি থৈ দিয়া আছে কাইলে বোলো খাম, আজি মানুহ নাছিলে। কল লেটেকু আছে।
পলহা বস্তু খালোঁ কালি বাউ।
উম, আমাৰ আনাৰস খোৱা নাই।
আনাৰসে আনিব লাগিব।
তাকে, আৰু মই-মা ভাড়াঘৰৰ মানুহ আবেলি চাহ খালেহি ইয়াতে গেছ নাই, খালোঁ। মানুহ এজন নাছিলে টিউচন গৈছিলে মানুহজনী ল'ৰাটো আহিছ
অ।
তাৰপা আহিলে আকৌ মামা এজন আহিলে। তাৰ পৰা চাহ টা খালে উম। আহিলে আহি মেলি গ'ল। কাইলৈ আবেলি সঁতৰ পৰাই আহিম যাম নি এপাক আমাৰ মামা কব থাকে যাওঁ যোৱাই নহয় আবেলি সময়ত এপাক ওলাই যাম কাম নাথাকিলে একো। বাইকতে লৰাতো মাতি থাকে যোৱাই নাই পৰখিলে আকৌ লোৱা পলিঅ' আছে দেওবাৰে পলিঅ' খুৱাব লাগিব। এই আমাৰ চাব চেণ্টাৰ। ইয়াতে আমা এ হাজ খাট বিদ্যালয়ৰ ওচৰত সেই খনত।
পঢহিলে শনিবাৰ।
দেওবাৰ দেওবাৰে আছে বুলি কৈছে উম।
অ এতিয়া স্কুল কলেজ বোৰ বন্ধ হ'ব নহয় এক দুই তাৰিখৰ পৰা।
উম। এতিয়া বন্ধ হব বিদ্যালয় মহাবিদ্যালয় চব। উ
ৰাইজ পানী যোগাৰ কৰিব পানী হোৱাত পানী হৈছে
উম।
নেপৰ পানী দিছে ৰঙা নদীৰত পানী পুৰা আজি আকৌ পানী কম দেখিলো মই জিলা ছিল যে
উম আজি হেৰি যে ৰদটো অকমান দিছে যে
ন অ এৰিদিয়া টাইমত পানীতটো গোটেই গুছি আহে হয়
মানুহবিলাকৰ কষ্ট
হয়
উম এয়া ৰাতি ইমান হাৰ নাপায় বাৰু আমনি নাই ইমান ঈশ্বৰে কৰাত শুই থাকে বাৰু ধুনীয়াকে তাকে উৎপাত কৰি থাকে আৰু ইিটো সিটো কৰি থাকে উলে গছ আহফালে গছ অ
অ' আগাৰীতে যোৱা জেগা আগতে
অ' আগতে গৈছিলো, এতিয়া সেই মাজতে মন্দিৰ গৈছিলো। অগ্নিনাভ মন্দিৰ নাজিৰা। সোমাইছিলো অ জগন্নাথ মন্দিৰ সোমালো তাৰপা কৈ ফালে নীলসৰ ফালে গৈছিলো সেইটো জেগাতটো ধুনীয়া চাইছিলো পুৰা পাহাৰীয়া হেফালেও সোমাব লাগে বহুত লাগে শ্বিলংকাব পাহাৰ পাহাৰ কৰি। অ' এইটো তাৰ পৰা আজিকালি পৰ্যটকৰ চ্বৰত গৈছে। উম, উম আমি গ'লো তালে। ফুই আহিলোগে
যাব লাগে আমি চাওঁ বুলি ক'লে ওচৰতে বহুত বস্তু আছে এতিয়া আমাৰ
এ শিৱসাগৰলৈ যাবলে মন আছে তালৈ যোৱা নাই এ এইটো পুৰণি জেগা সেইবিলাক তলে যাবলৈ মন আছিলে তালৈ একদম যাবলৈ সেই তালৈ যোৱা নাই বাৰু। ঘৰত আলোচনা কৰি যাব লাগে, তাকেহে ল'ৰা অকমান ডাঙৰ হওঁক। যাব লাগিব। ওলাই মেলি উম, উম। যাব লাগে, ওলাই মেলি মাজুলী চাজুলী মাজুলী যোৱা নাই বাৰু মাজুলী সত সত্ৰ চত্ৰবিলাক চাবলৈ।
এতিয়া দলং খন হ'ল যেতিয়া মাজুলীলৈ যাবলৈ অকমানহে আৰু ভালকে দলং হ'লে মাজুলী বিষ এতিয়া লেখিয় হ'ব তোমালোকৰ সকলে যাব পাৰি আহিব পাৰি
যাবলে মন আছে বাৰু মাজুলীৰ ফালে সময় সুবিধা হ'লে খৰালি মহিয়ান যাব লাগে। উম, সত্ৰবিলাক চাবলে মন আছে। ৰাস্তাবোৰ ভাল ভাল ধুনীয়া হ'ল অ'।
আমি এনেকে মাজুলী হৈ গ যোৰহাটলৈ গৈছিলো। যোৰহাটত সেইফাইলে এই নিমাতী ঘাট পাৰ হৈ যোৰহাটা প্ৰায় চোগে
ভাল হ'ল আজিকালি মাজুলীখনত আগৰ মাজুলী নহয় আৰু ধুনীয়া কৰিলে।
আমাৰ এৰি পৰা কেঁচা থাকিলেও মাজুলীৰ পৰা কেঁচা নাই।
ধুনীয়া হ'ল পখ পাকৰ পানী নহয় আৰু আজিকালি।
টৈঙৰামহ বুলি ক'লে বহুত ডাঙৰ জেগা স একদম ধুনীয়া জেগা কমলাবাৰীটো একদম ডুনডাঙৰ চেণ্টাৰ।
আহ অ' অ' আছে আছে আহ
সেই আমাৰ ইফালে কে সেইফালে ৰাস্তা পদূলি বহুত উন্নত পৰ্যায়।
তাকে সেৱাই পেলাই অ' বহুত ভাল হ'ল আৰু আগতকে। অ, সেইটো ৰাস্তাতটো আহি পেলাই আছে আৰু
তোমালোকৰ মা ঘৰ ওলাই আগে যে সেইফালে ৰাস্তাটো নাই।
অ' নাই।
থাকিবাফালে ৰাস্তা উন্নত দেখিছিল আৰু যমুনা ঘাট বুলি গাঁওখন আছে। যে যমুনা ঘাটৰ সেইফালে ৰাস্তাটো বেয়া অলপ। এই চৌকাৰ দিনত হ'ব লাগে আৰু কি হয় আৰু চৰকাৰে যদি ধৰে
উম। হয়, হয়। টাইম লাগ সময় লাগিব আৰু উম। হ'ব শুক শুভ ৰাতি।